অ কওক
শুনিছানে
শুনি আছো ক
আমাৰ ইয়াতে বৰ গৰম পৰিছে তাতে গুৱাহাটীৰ পিনে কেনেকোৱা
বহুত গুৱাহাটীততো চবতকে বেছি গৰম কৰে ন এতিয়াটোটো লাহে লাহে গছ গ গছনি কাটিছে
ইয়াতে ভালে খিনি গৰম পৰিছিলা
মানে গুৱাহাটীততোতো সকলোতকে বেছি গৰম পৰে ন
তাতে গছ গছ গছনি একেবাৰে কম যে
উ
গুৱাহাটীততো আৰু এমাহ পিছততো আৰু বহুত বিহুখিনি গৰম হৈ যাব মে মানুহ থাকা থাকিব নোৱাৰাৰে নিচিনা
জুলাই মাহতো মানুহ পগলা হৈ যায় গুৱাহাটীত
একদম
উম
মই ইয়াৰে আগৰ বছৰ গৈছিলো গুৱাহাটীত মোৰ ককাহঁতৰ ঘৰত হুম
অ অ
প্ৰে কিমান গৰম পৰিছিল এই জুলাইৰ শেষৰ আগষ্টৰ প্ৰথম সময়খিনিত বা হ কেনেক যে থাকে তেওঁলোকে নাজানো আৰু মই অলপ এক ঘণ্টা দুই ঘণ্টা থাকোতে মোৰ এনেকোৱা লাগিছিলে আৰু মই নোৱাৰোঁ আৰু তেনেকোৱা লাগিছিলে
থাকি থাকি অভ্যাস হৈ যায় এতিয়া আমাৰো অভ্যাস হৈ গ'ল ন।
হৈ গৈছে কিন্তু এদিনাকে হঠাতে গ'লে মানে আমাৰ কাৰণে বিয়াত মানে
আমাৰ মাহতেও নোৱাৰে আমাৰ দেউতা মানে পগলা হৈ যায় মানে দেউতাই চিঞৰ বাখৰ লগাই দিয়ে
হয় হয় তুমি তো ৰাজস্থানৰ পিনে গোৱা যোৱা নাই ৰাজস্থানৰ পিনে মোৰ মোৰ ভাইটি এ এটা এই মেডিকেল চাইঞ্চ পঢ়ি আছিল ডেন্টিষ্ট পঢ়ি আছিলে সি এ ৰাজস্থানৰ যত পুৰবলা ঠাইখনত থাকে তুমিতো জানাই ৰাজস্থান মৰুভূমি নহয় জানো মৰুভূমি এৰিয়া বা হ গৰম তাতে পঞ্চাশ
কিন্তু তাত আকৌ ৰাতি বহুত ঠাণ্ডা আক
ৰাতি ঠাণ্ডা কিন্তু দিনত পঞ্চাশ ডিগ্ৰী পাৰ হৈ যায় সিও কৈছো উম যেতিয়া সি প্ৰথম প্ৰথম যায় মানে সেই ভাবিছে কি মই মানে গৰমৰ কাৰণে এতিয়া পঢ়া বাদ দিব লাগিব এনেকুৱা লাগিছিল তাৰ
উম
লাহে লাহে লাহে লাহে এডজাষ্ট হৈ গ'ল আৰু
এডজাষ্ট হৈয়ে যায় মানুহক
মোক সি তেনেকে কৈছিল প্ৰথমতে কি গৰম
ৰাজস্থানত আমাৰ বহুত মানুহ আছে চিনাকি
মৰুভূমি এৰিয়া যে
উম কিন্তু ঠাণ্ডা দিনত আকৌ ৰাজস্থান ফুৰিবলে ভাল আকৌ
হয় নেকি
ঠাণ্ডা দিনত ৰাজস্থান ৰাতি বহুত বৰফ পৰা নিচিনা ঠাণ্ডা হৈ যায়
হ'ব পাৰে
উম মানে কি হয় বালি আছে ন বালি খিনি মানে যিমানে ৰ'দ দিব বালি খিনি সিমানে গৰম হৈ যাব আৰু তেনেকে ঠাণ্ডাতটোও বালিয়ে পটককে মানে পুহি লয়
মই যোৱা নাই ৰাজস্থানৰ
উম ময়ো যোৱা নাই কিন্তু মানে আমাৰ যিখিনি নিজৰ মানুহ আছে। তেওঁলোকে কৈছে মোৰ মানে জেঠাই তাতে বিয়া হৈছে মোৰ আকৌ পেহী এজনী তাতে বি বিয়া হৈছে মোৰ লগৰ বান্ধৱী দুজনী তাতে বিয়া হৈছে তাৰপিছত আকৌ এতিয়াও মানে আৰু চিনাকি আছে। তে আৰু
মোৰৰ লগৰ বান্ধৱী এজনীৰ বায়েক মানে হা তাইৰ বিয়া হৈছিল ৰাজস্থানত মানে মাৰৱাৰী মানুহ
অ
উম। মানে এই তাইৰ বায়েকে তাতে বিয়া হৈছে তাই মা কেতিয়াবা যায় আৰু বায়েক ঘৰত হ তেতিয়া বাহ কি গৰম তাকে ইমান গৰম।
মই এতিয়া নৰ্থ গুৱাহাটীত য'ত আছো তেওঁলোকৰ ৰাজস্থানৰে মানুহ মাৰোৱাৰী মানুহ উম।
তাই কয় বাই বাাই কেনেকৈ থাকে আমাৰ ইয়াতে জন্ম হৈ ইয়াতে ডাঙৰ হৈ তাতে ই গৰমত ৰাজস্থানৰ অ আচৰিত খাইছে
আৰু মানে তাত যে মানুহ বিলাকে পিন্ধিও তেনেকুৱা ন গোটেই মানে ঘুংগত লৈ লয়। উৰণি উৰণি লৈ মেলি তেওঁলোকৰটো মুখখনন দেখাব
অ সেইবিলাক কি জানে নে তুমি ভ তুমি ভাবিছা এইবিলাক মানে পিন্ধা কাৰণে গৰমতটো বেছিকে নহয়, তাতে কমকে কাপোৰ পিন্ধিলে আৰু বেছি গৰম লাগ জানানে সেইবাল উৰণি ঘুংঘত চুংঘত যে পিন্ধে হা, সেইবিলাক পিন্ধাৰ ফৰত কি হয় ৰ'দতটো গাত কমকে লাগে তাৰ ফত গৰমতটো কম লাগে জানা আৰু সিহঁতে যেতিয়া বাহিৰত ওলাই যাব ফুৰিবলৈ তেতিয়া মতা মানুহ বিলাকে এটা পাগুৰিৰে এটা ধুনীয়াকে টোপি নিচ না তাত পাকুৰি মাৰি লয় জানানে? কিয় জানানা সেইটো যদি নিপিন্ধে পাগৰিটো যদি নিপিন্ধে হা
মূৰত বেছি গৰম পৰিব
ইমান গৰমত মানে মূৰটো ঘূৰাই তাতে বাগৰি থাকিম সেইকাৰণে পাগৰিটো পিন্ধে পাগৰিটো পিন্ধিলে মানে মটো আৰু নুঘূৰাই গৰমত
অ আপোনাৰ ভইচটো অকমান কমকে আহিছে
এতিয়া এতিয়া শুনিছানে ভালকে
উম উম শুনি আছো বাৰু কিন্তু মনে কমকে আহিছে বহুত বেছি
সকলো কাৰণে এনেকুৱা হয়, বৰ প্ৰব্লেম। আৰু আৰু কি ক'লে কি এ ৰাজস্থানৰ তাতে কি হয় বৰষুণত বেছি নহয় হা যেতিয়া বৰষুণ হয় সিহঁত দ্ৰাম আছে সেই ড্ৰামৰ মুখাবিলাক খুলি দিয়ে চব বৰষুণ দাৰে ড্ৰামৰ ভিতৰত সোমাই যায় বুজি পাইছানে? এ অ তেনেকে মানে পানী খিনি জমা। কৰে আৰু সেইখিনি পানী সিহঁতে খায়ো। সেইখিনি মানে এ কাপোৰো ধুৱে গাও ধুুৱে গোটেইখিনি কাম সেই বৰখনৰ পানীৰে কৰ কৰে মানে আৰু পানীখিনি মানে সেই কৰে আৰু মানে বিশুদ্ধ কৰে ৰিফাইন কৰে আৰু ফিল্টাৰত হা ফিল্টাৰ
উম তেওঁলোকে ঘৰৰ চোতালতে বহুত ডাঙৰ ডাঙৰ টেংকি বনাই থয়।
উম চোতালত বনাই আৰু ঘৰৰ চাতত বনাই টিং পাতৰ পৰত
উম কিন্তু মানে এই মাটিৰ ভিতৰ টেংকী বিলাক বেছি। পিৰুছ বড়া
মানে তাতে মানে কি মাটি খান্দিলেও মানে কি হয় পানী তেনেকে নোলায় বহুত দকে খান্দিব লাগে। হা মানে সেইটো প্ৰব্লেম হয় মানে
নহয় তেওঁলোকে মানে বৰষুণৰ পানী খিনি আ ৰাখি থবৰ কাৰণে মানে মাটিৰ তলত কিছুমান কিছুমান বহুত ডাঙৰ ডাঙৰ টেংকি ফিট কৰে মানে পকাৰ বনাই কিছু মানে
মানে পানীৰ যিটো হয় হয় পানীৰ যিটো মূল মূল্যটোত তেওঁলোকেহে বুজে আমাতকৈ বেছি বুজে আমাৰ ইয়াতে পানীৰ অভাৱ নাইতো সেইকাৰণে আমি তেনেকে বুজি নাপাওঁ পানীৰ মূল্যটো
আৰু সেইকাৰণে বহুতো ৰাজস্থানৰ মানুহ আহি এতিয়া অসমতে থাকে
থাকে যাতে ইয়াতে মানে পৰিৱেশটো ভাল যে ইমান গৰমো নহয় ইমান ঠাণ্ডা নহয় তাৰে হিচাপত আৰু পানী চানীৰ অভাৱ নাই হা আৰু সিহঁতে বেছিভাগ ব্যৱসায় কৰে হা তাৰে মানুহখিনি চব্ ব্যবসায় তাতে মেম্পিউ কম্পিটিচন টো বেছি প্ৰতিযোগিতাটো বেছি ইয়াতে ব্যৱসায় কৰে সেই প্ৰতিযোগিতাটো নাপায় হ আমাৰ অসমীয়া মানুহে তেনেকে ব্যৱসায় নকৰে কম্পিটিশনটো কমি গৈ যায় সেইকাৰণে ইয়াতে থাকি ভাল পায় আৰু আচলতে
উ পিছে আমাৰ গুৱাহাটী গ খত মাৰোৱাৰোৱাৰী মুছলিম এনেকুৱা মানুহ বিলাক নাথাকিল তাতোতো নচলিবই
নচলিব ত তাতে তুমি চোৱা আছো গুৱাহাটীৰ যিমান ডাঙৰ ডাঙৰ দোকান আছে বজাৰ আছে তাতে নাইনটি পাৰ্চেণ্ট অনা অসমীয়া মানুহৰ দোকান অসমীয়া মানুহৰ টেন পাৰ্চেন্ট দোকান আছে নে নাই তথাপি সন্দেহ
ঠিকেই ৰাই চব বেংগলীও আছে অ মুছলিম আছে কিছুমান আৰু লগতে ৰাজস্থানী আছে সিমান সেইখিনিয়ে চলায় অ পাঞ্জাবী প পাঞ্জাবী বিহাৰী অ সেইখিনিয় মানে বিহাৰী বিলাকে বেছিকে মানে সিহতি ফুচকা দোকানী বিলাক
উ ফাচী বাজাৰত মই গৈছো নহয় গুৱাহাটীত মই দুবছৰ আছো তো মই সকলো জানো
উম
আমাৰ অসমীয়া মানুহে আমাৰ অসমীয়া মানুহে এতিয়াহে লাহে লাহে দুই এজনে আৰম্ভ কৰিছে হা
ত আৰম্ভ কৰিলেওনো কি হব মানে আমাৰ অসম খনেই মিল মিল নহয়। হয় মানে কেনেকুৱা জানে নে এজন মানুহে যদি কিবা এটা ভাল ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তাতে দুজনে মানে বেয়াকে কৈ দিব নিজৰ মানুহক যে মানে উ
তথাপিও মানে কি জানেনে আমাৰ অ অসমীয়া ল'ৰাবিলাকে আগতে চাকৰি তাকৰি বিচাৰিব চাকৰি তাকৰি নাপালে শেষতহে ব্যৱসায় আৰম্ভ কৰে হ আগতে মানে বয়সটো যাব লাগিব চাকৰিৰ ইন্টাৰভিউ দিয়া বয়স শেষ হোৱাৰ পাছত হে ব্যবসায়ী আৰম্ভ কৰিব। তেনে তেনে কোৱা কিন্তু তেওঁলোকে যে তেনেকুৱা নহয় তেওঁলোকে জন্মৰ পৰাই এটা এটা এইম থাকে এটা লক্ষ্য আছে যে ব্যৱসায় কৰিব
ন তেওঁলোকৰ মা তেওঁলোকে মানে ব্যৱসায়টে ভাল
উম সেইকাৰণে তেওঁলোকে চাকচেছো হয় দিয়া আছো তেওঁলোকে চাকচেচ হয় আমাৰ মানুহে যে ব্যৱসায়ত চাকচেছ নহয় সেইকাৰণে চাকচেছ নহয়
এতিয়া মানে চাব এটা অ অসমীয়া ল'ৰা আৰু এটা মাৰোৱাৰী ল'ৰাৰ মাজত যদি আপুনি বিজনেচক লৈ যদি কিবা কথা সুধিব লৈ যায় আপুনি মাৰুৱাৰি টোপা যিমান খিনি ইনফৰৰ্মেশচন পাব অসমীয়াতে সিমান খিনি নাজানিব ন
নাজানে নাজানে
উম
মাৰোৱাৰি বিলাকৰ সৰুৰ পৰা এটা এইম থাকে যে মই বিজনেছ কৰিম মা বিজনেছ কৰে এইটো বিজনেছ কৰিম তেনেকুৱা এটা এইম থাকে
আৰু তেওঁলোকে যে যিমান চাকৰি কৰিলেও তেওঁলোকৰ এইম টো থাকে যে বিজনেচ খিলাত
আৰু আমাৰ অসমীয়া মানুহবিলাকে শেষত একো উপায় নহ'লেহে বিজনেছখন ধৰে
উম
এতিয়াও গাঁৱৰ ল'ৰাবিলাকে মানে মানে বিজনেছ কৰিব নোখোজে আজিৰ দিনত টাউনৰ মানুহখিনি ধৰাচোন ত অসমীয়া ল'ৰা খিনি অলপমান বিজনেছ
আমাৰ তাত বাৰু বহুত লৰাই বিজনেছ কৰে দেই আমাৰ ফালে বাৰু বিজনেজেই চলে
উম উম
মানে চাকৰিও আছে বহুতে বহুতৰ চাকৰি আছে আমাৰ ফালে মানে বেছিকে কোনবিলাক বিজনেছত এইফালেজানি এই যে ফাৰ্ম খোলে যে মুৰ্গী ফাৰ্ম
সেইবিলাক
হা
মুগী ফাৰ্ম এইবিলাক না
উম উম মুৰ্গীৰ ফাৰ্ম খোলা আছে তাৰপিছত আকৌ এয়া তেনেকে ধৰণৰ মাছৰ ব্যৱসায় কৰে গাহৰি পোহে কিছুমানে
হম হম হম যিয়ে নহওঁক আৰু চাকৰি নহওঁতে মানুহখিনি চল থাকিব লাগিব না কিবা এটা কাম কৰি এনেই বহি থকাতকে সেইখিনিয়েও কৰাই ভাল কিবা নহয় কিবা অকণমান উপাৰ্জন আহি আছে নহ'লেহে হয় দিয়া হয় দিয়া
উম উম
তোমাক মই পিছত কথা কম দিয়া হ'ব বাৰু